হেল্ল'
ক'
কি কৰিছ?
এ আছিলো বহি, তই?
এ মইও বহি আছোঁ, এনেই। খবৰ খাতি কেনেকা? আ নাই খামহে।
ভাল ভাল, তোৰ?
মোৰো ভালেই দে।
অ'। বাকী মাহঁতৰ ভাল?
হা, হা?
মাহঁতৰ ভাল?
ভাল ভাল। তাকে অলপ মানে ফোন এটা কৰিলোঁ বোলো, মোৰ লগত ইনভেষ্ট কৰিবি নেকি? এ, মোৰতো জানই ধৰ হাঁহৰ মানে হাঁহ পালন কৰো মই।
উম, উম, উম গম পাইছো বাৰু শুনিছো
মই পুখুৰী এটা সান্দো ভাবিছো।
অ', ভালেই ভাবিছো
হা পালনো হৈ থাকিব
উম' কিমান বিঘা?
কিমান বিঘা মানে আছে অলপমান।
উম'।
তাৰমানে ধৰ পুখুৰী এটাও সান্দিলো মানে মই
উম ঠিকে আছে বাৰু কিযমান হাঁহ কিমান পুসিআছে
হাঁহ মই এতিয়া বৰ্তমান দুশ হাঁহ আছে।
দুশ হাঁহ ঠিকে আছে, বাকী কিবা কিবি ওলাইছে নে এতিয়া বৰ্তমান নে নাই?
হা হা
হাহঁ কনী ওলাইছে নেকি
বাহঁ কনী ছনী ওলাইছা বাৰু হালকা হালকে কাৰণ বেছি দিনো হোৱা নাই ন
হয় নে পোৱালি সোমাইছে নে অপ ডাঙৰ ডাঙৰ স্বাস্থটো
পোৱালিয় পোৱালিয় মানে প ইমানো ডাঙৰ নহয় ইমানো সৰু নহয় মানে ধৰ মিডিয়াম চাইজৰটো কিছুমান ডাঙৰো আছে ডাঙৰ বোৰে পোৱালি এয়া দিছে তোৰ
কি হ'ল
আৰু যিবোৰ সৰু হৈছে সেইবোৰ অলপ অলপ ডাঙৰ হৈছে খাই বৈ
উম
সিহঁৰ কাৰণে মানে মই পুখুৰী এটা খান্দিটো ভাবিছো তাতে ধৰ মাছো এৰি দিয়া হ'ব
ফিছাৰি এটা ন নেকি ফিছাৰিটো আমাৰ হেৰিয়াত
সেইটোৱে
মাটিটো মাটিটো খানে কিমান নোহোৱা হয় নে তম মই মানে বমান তাৰানে আৰুটা কাইদা কৰিব পাৰিলো হয় ধৰি লও
মাতটো বহুত কমকৈ আহিছে হা হা অ এতিয়া শুনিছো
মানে মাটিটো যদি কিমান হোৱা হয় গম পোৱাওঁ এতিয়া আৰু এটা খেতি কৰিব পৰা গ'ল হয়
কি বস্তু
তাতে তোৰ পুখুৰীৰ কাৰণে লিচু গছ লগাই দিওঁ যদি ভাবো ছিজন মতে চিজন মান পৰিব কিন্তু ভালে মানে ধ ভাল মানে যদি লগাও এতিয়া কিন্তু ত প্ৰফিটটো ক'ত আছে এটা ছিজনতে পৰে ধৰি ল কিন্তু মানে প্ৰফিটো নাই আৰু ধৰ পুখুৰীটো ধৰ চাশু পৰি থাকিব সঁচা কথা ক'ব গ'লে
অ হয় বাৰু মাটিটো ডাঙৰ আছে বহুত ডাঙৰ হৈ যাব জেগা হৈ যাব
তিনি চাৰি বিঘা মান হব
হ'ব লাগে
তেনে পাৰি কামটো খৰচা পাতি কেনেকুৱা কি কল ধৰি লোৱা তোৰ হেৰি এইবিলাক জিচি ঠা্ডা হেৰিটো চিনাকি আছেনে নে
চিনাকি নাই সেইটোৱে মানে তোক তোক সুধিবলৈৰ কাৰণে কল কৰিলো মই তোৰ চিনাকি আছে নেকি জে চি বি ধৰ এনেককা
চিনাকি বাৰু খবৰ কৰিলে পাম বাৰু
তেক্টৰ হ'ব ন স কাৰণ মাটিটো লৈ কিনে বেয়া পেলাব লাগিব ন।
উম, উম, উম।
সেইকাৰণে। তাকে মই ভাবিছো মানে। তই যদি ইনভেষ্ট কৰ ধৰ।
কৰি দিম হ'ব হ'ব দুটাই লাগিেল কৰি য উম নহ'ব কথা নাই চলি যাব অ পাৰিম কিয় নোৱাৰি বাকী মোৰ বিজনেছ চলাই আছো। মোৰ বিজনেচো আছে ত চলাই আছো।
অ তোৰ বিজনেছো কেনেকুৱা চলিছে।
মোৰ ঠিক থাকে আৰু মোৰো একো টেন্যন নাই ধৰি লও মানে মই মানহ লগাইিয় আছাো ত ব্ৰইলাৰ টো ধৰিক কোম্পানী দি দিয়ে দি দিয়া। দৰি ললতো সৰুৰ পৰা তেওঁলোকে চাব লাগে আৰু। মৰি যোৱাো বাৰু টন নাই মৰি যা কিন্তু মৰি জেগা গৈছো বাকী গাৱৰতে সিহতকে চ। কিটো প
অ তোৰ নেটৱৰ্ক নাই বাই বহুত চাউডটো কমক আহিছে।
অ শুনিছ অ অ ঠিক আছে। ক সেইয়া মানে আৰু ত এইটো কি বুলি কয় ধৰি লও লাভ শুনিয়ে ধৰি লও তোৰ কাম কৰাখিনি। থৈলও। মানে চাব লাগে আৰু ধৰি লক বস্তুটো। সৰুৰ পৰা ডাঙৰলৈকে সেইটোৱে আৰু বাকী। কিন্তু তেনে একো হেৰি নাই।
অ কি তই ব্ৰইলাৰ পোৱালি ভৰাইছিলি।
ব্ৰইলাৰ পোৱে সিহঁতি দি দিয়ে ধৰি ল কম্পেনীয়ে ব্ৰইলাৰ পলি দিয়াৰিছত ৰাস। সৰু পৰা ডাঙৰ। কৰিব লাগে দেন মৰিজত বাৰু টন নাই নাই মৰিজন নাই বাকী সিহতে আমাক। কিনি লয়। ডাঙৰ হোৱাৰ পিছত মালটো উম।
অ লভ হয় তহ খালি মানে দানা চানা খুৱাব।
ডাঙৰচা খুৱাব লাগে অ ডাঙৰ চ ডাঙৰ কৰি খ দিব লাগে মেডিচ দিয়া যায় দিয়া যায় চব খৰচা পাতি দিয়ে বাৰু দেই। এক প্ৰব্লেম নাই তেনেকুৱা। মানুহ লগাইো এতিয়া আছে এইবিলাক অ ঠিকে আছে। চলি থাকে আৰু।
ঘৰ চৰটো আ চাগে ডাঙৰ।
ঘৰ ধুনীয়া হৈ আছে বাকী আৰু মোৰ ভেদে মাতি চাতি আছে বাৰু এই ভাবিম কিবা কিবি পিছতকে।
অ পিছে যোনটো ব্ৰইলাৰ ফাৰ্মটো যে কৰিছ। মই সেইটো চাইছিলো মানে। এইটো মানে কেনেকা ভাল এইেটো চাং বনালে ভাল নে, নে মাটিতে থ'ব লাগে।
তই কথাটো ভালে সুধিছ কিন্তু দেই মোৰ মতে তোৰ হিচাপত চা তোৰ যদি পুখুৰী সেইটো এটা পুখুৰীটো যদি ডাঙৰ খান্দ। তাৰ ওপৰত তই চাং এখন দিব পাৰ কিন্তু চাংটো লোকেল পঢ়ি দিব পাৰো তাত বুইছ মোৰ হিচাপত কিন্তু লোকেল পুহিলে কি হৈ যায় তটো ধৰি'ল তাতে হেৰিটো পৰিয়ে যায়। বেয়া নহয় সেইটো। পৰি যোৱাৰ পিছত ধৰি'ল পৰিয়েই যায় সেইটো ডাঙৰ হবই এতি মাছটো খাবই না বস্তুটো বুজিছ। পুখুৰীটো ধৰি'ল ডাঙৰ হ'ব লাগিব যাতে ধৰি'ল ম যাতে এৰেঞ্জ হৈ থাকে ধৰি'ল। পুখুৰীটো
উম, উম কিন্তু মাছবোৰ, মাছবোৰ যদি মৰি যায় এনেকা লেতেৰাবোৰ
নাই, নাই, নাই নমৰে, নমৰে পাগৰ নেকি? নম-নমৰে
কি মাছ পৰিলে ভাল হ'ব?
মাছ তই দিব পাৰ ধ অ', লোকে-এই মাগুৰ দিব নোৱাৰ, মাগুৰ দিব নোৱাৰ, বৰালি দিব লাগিব ধৰি ল পাম প্লেট দিব লাগিব, বাহু দিব লাগিব যোনবিলাক চলে মাছ আৰু তোৰ শুন মাছ তই সেই পোৱালি দি পোনা দি কোনো নাই। যদি পোনা দিয়, পোনা দিলে খাই দিব পাৰে আৰু ধৰি ল বহুত মানে হেৰি এখন বহুত দিন যায় তোৰ ধৰি লৈ এতিয়া ডাঙৰ অলপ ডাঙৰ চাইজটো দিছ তাপা এক আ, ধৰিলো তোৰ ছয় মাহ মানৰ পিছত ধৰি ‌ল বেচি দিছ। বিন্দাছ তই ধৰি ল কিনিচ ছমানৰ পিছত অলপমান ডাঙৰ হৈ যায়, চাইজটো বাঢ়ি যায়, দামটো বাঢ়ি যায়।
অ', অ', আৰু জান ক থা এটা মইতো গমে নাপাইছিলো বে, একবাৰ পুখুৰী খান্দাৰ পিছত ন সেই পুখুৰীটো তলতো চাফা কৰি থাক গে নহ'লে মাছো ডাঙৰ নহয়।
হ'ব মিয়াই হৈ যাব পাৰ চফা অ', বাৰু এয়া
তাত মানে ধৰ মাছ যদ তলটো চাফা নকৰ, মাছটো ভালকে ডাঙৰ হয়, দুই তিনিবছৰ মূৰে, মূৰে মানে চাফা কৰি থাকিব লাগে। অ', শুনিছ নেকি তই এইটো?
নাই, শুনা নাই বাৰু দেই এইটো মই দেখাও নাই বৰ তেনেধৰণৰ দেই। তেনেকে
নকৰেই মই ভিডিঅ' চিডিঅ পাইছিলো।
হয়, নি?
কৰিব নিবিচাৰেই। আমাৰ এই পিছফালে পু দিছে এক একদম এ ডাঙৰ পুখুৰী তাত যে মাছ মাৰে
উম।
এ তাতে এ এইবোৰ নকৰি ডাইৰেক্ট মাছটো ধৰে। পানীটো অলপ এৰিয়ে দিয়ে। তাত ধৰিব যাওঁ তাতে
উম, যাওঁ বাৰু ধৰি লওঁ ডাইঙ হ'লেদ আই দিয়াটো ভালে ভাবিছো মুৰ্গী লোকেলটো সৰুৰ পৰা ভৰাৈ কথা নাই তেতিয়া বুজছ নে। হাঁহটো থাকিবই। গহাটো আছেই ধনেক কিবা কিবি এ যদি মা আছে এইটো। ন তাৰ লেচু, লেচু, লেচু ভাল ভালজৰ লেচু আছে লেচুটোদি ভাল ব্ৰিডৰ লগত লেচুৰ দাম এতিয়া লওঁ আগতে এশ টকা আছিলে পিচ এটা পিচৰ দাম।
বাপৰে এইবিলাক ভাল, ভাল লেছু আৰু এইটো বি
সেই তেনেকা বিক্ৰী কৰিব তাৰ মানে ধৰি এটা মানুক এটা ৰেটত দি দিলে ধৰি লওঁ সখিনটো লৈ যায় ইমানটো ৰেটত বাস ত হলছেলটো ওলাই গ'ল হয় লওঁ।
হয় বাৰু কিন্তু এতিয়া চাচোন এতিয়া মাৰ্কেটত তোৰ খাই লিছুৰ দাম
উম, চা এতিয়া কি বুলি কয় লিচুটো হৈছে এনেকুৱা বস্তু চা আমি যোনবিলাক ধৰ মিডিল ক্লাছ মান যোনবিলাক দুখীয়া মানুহ সিহঁতে ভাবে যে একশয়ত্ৰিশ টকা ধৰি খাম নেকি বুলি। কিন্তু বেলেগিলাক হেৰি মানুে সেইটো নহয় নহয়
হয় বাৰু
এে
বুজিছো হয়াই
উম সটো কথা নাই
লেচুটোও পাৰি কিন্তু মানে এই নৰ্মেল লেচুটোৱে লগাওঁ নেকি বু বুজিছ
নৰ্মছো কাম নাইিব তেনেকুৱা
কাৰণ সেইটো লিচো মানে বিক্ৰী কৰোতোত টান হ'ব মোৰ জ জনামতে কাৰণ আমাৰ এই তোৰ অসমতে কৰ'বাত তোৰ মানে আম এজোপা লগাইছে হা মিয়া জাকি আম নে কি হয় সেই আমজোপা মানে বহুত দামি এ তোৰ জাপানৰ আম হয়
বুজিছ কিন্তু চাহ এতিয়া তই এইটো লগাই দিলি এটা এটা হ'লছেেলতো তোৰ দি দে বস্তুখিনিত ঠিক আছে সেইখিনিতো কেনেকে চেল কৰেটো সিহঁত হেৰি
হয় বাৰু মানে সেই আমটো মানে এতিয়ালৈকে বিক্ৰয়ে কৰিব পৰা নাই সি এতিয়ালৈকে সি মানে হলছেেল ৰেটত বিচাৰিয়ে ফছে মানুহ
তাকে
তাকে মানে ভাবি আছো এতিয়া কি হয় কি নহয়
ঠিকেই ভাবিছো বাৰু
তাকে তই কবি মোক ইনভেষ্ট কৰিলে
উম কৰিম দে
কিমান মান কৰিবি চাগে ত কিন্তু খৰচা ভালে মানে হ'ব দেই কম পইচা নহয় বেছি
বেছি মানে হ'ব প এতিয়া ভাব লাগ ভাবিব লে ন
উম গাড়ীৰ কথা আছে জে চি বি আকৌ তোৰ ট্ৰেক্টৰৰ
উম উম উম হ'ব সেইটো কিব নয়া উম উম কম বাৰু বাকী হেৰি মাৰতে ভাল
ভাল ভাল তোৰ ঘৰত
উম ভাল ভাল
উম
উম।
এতিয়া তাকে মানে ধৰ ঐ এইটোও পাৰি ন' কি কয় এই যে খাচী গছটো যে খাচী গছ।
সেইটো। হ'ব বাৰু সেইটো হ'ব ত এইটো কি বুলি কয় সেই কিমান ডাঙৰ কিমান ডাঙৰ মাটিটো ডাঙৰ যদি বেছি ডাঙৰ চাব যাব লাগ ডাঙৰ মাটিটো হ'লে ধৰি তেতিয়া আমি কি কৰিব পাৰিম এইটো এয়া ত আৰু হেৰি লগব পাৰম নি কিবা কিবি। ধেই ফল চল থেলে ব উম না আমি
উম, অ', উম, তিনি, চাৰি মান হ'ব বা তিনি চাৰে তিনি মান হ'ব।
উম
তাতে, মানে ধৰ অ', খাচী গছ নহ'ব খাচী গছ চুৰ কৰিব তাতে।
মোক ঘৰ চাইদেচ
উম, হ'ব দেচোন এইবিলাক, হ'ব দেচোন বাৰু মানুহ মাত মাৰ আৰু এইটোৱে‌ মাৰো আমি ন? একেলগে বহি পেলাই।
কেতিয়া লগ কৰিবি ক?
আমি পৰহি মানে লগ কৰোঁ দে, কাইলৈ মানে আ, হেৰি ব্ৰইলাৰ আনিব যাব লাগিব, ব্ৰইলাৰ ব আনিবলগীয়া আছে দেওবাৰ কৰিছিলটো দেওবাৰটো ধুনীয়াকে আমি শিকিব পাৰিম কামটো।
তো সৰহকে দিব লাগে চাগে।
উম, দুইজন জানা। উম, মান নু দুই তিনিটটা দিব লাগে তিনিটাইম
হাজিৰা কিমান দিনৰ হাজিৰা এদিনৰ?
উ হাজিয়া কিমানে দিনৰতো ধৰি লোৱা চেম এইবিলাক হেৰিয়বিলাকে ধৰিল মটো এইবিলাক কি বুলি কয় এইবিলাক এ মানে ধৰি লোৱা যেনেকে ধৰ এইবিলাক চলি আছে ভত তিনিশ দি দিওঁ আৰু
তাক কি মাহিলী দিয় নে নে এদিনৰ দিওঁ অ', মাহেলী দিয় অ'। ন দহ বজ মান যাই চাগেটোৰ তাতে থাকে খোৱা বোৱা তয়ে দিয় অহ, ঠিকে আছে। ভালে কৰিছো দেই। কাৰণ নিজে কবলৈ মানে কষ্ট হৈ যায় বহুত পয়লাখিনিয়ে চম্ভালিবি নে নে সেইটোৱে তই বেলেগ চাব পাৰিবি এতিয়া।
কমকে লওঁ মালটো ধৰি লওঁ মেনে বেলেগ এটা এক্সট্ৰাকে ওলাই না।
উম, উম হয়, বাৰু।
উম, উম তোক মই জনাম।
অ'কে ঠিকে আছে দে, মই তোক ফোন কৰিম হা তই মোক কবি ইনভেষ্ট কৰিলে যদি মন থাকে। অ'কে দে।
উম, উম।